হেল্ল'
অ শুনিছেনে আপুনি?
হয় শুনি আছোঁ দাদা।
হয় হয়।
নমস্কাৰ দাদা নমস্কাৰ।
নমস্কাৰ।
উম, এতিয়া হয় ভালে আছো বৰ্তমান, আপনি?
হয়, হয়-হয় আছো মইয়ো ভালে আছো।
অহ, আপনি বৰ্তমান কি কৰি আছ'?
উম, মই ভাত খালো, ভাত খাই উঠি এনে বহি আছো।
আচ্ছা, আহ এতিয়া মই আপনাক ফোন কৰাৰ মেইন উদ্দেশ্য হ'ল যে মানে যিটো মানে চাহ-চাহ কয় ন আমি চবে আপনিতো গম পাই ছাগে ন চাহ বুলি ক'লে? আ চাহৰ চাহৰ বিষয়ে মানে আপনি অলপমান কৈ দিয়ক মানে কেনেকৈ মানুহ বিলাকে চাহক ভাল পায় আৰু চাহক কেনেকৈ মানে ব্যৱহাৰ কৰা যায়? চাহ খালে মানে কি হয়? কোনটো টাইমত চাহ খাৱা হয় আৰু চাহটো কিহৰ কাৰণে খায়? অলপমান আপনি কৈ দিয়ক চাহৰ বিষয়ৰ ওপৰত।
হয় হয় নিশ্চয় মই যিখিনি জানো সেইখিনি কবলৈ চেষ্টা কৰিম।
অ'কে ঠিক আছে।
উম চাহ বুলি ক'লে আমি বিশেষকৈ এবিধ পানীয়।
পানীয় মানে যিটো আমি ধৰি লওক অসমত চবতে প্ৰচলিত মানে চবে চাহ খাই ভাল পায় আমাৰ অসম বুলিয়ে নহয় গো টেই পৃথিৱীতেই বহুত মানুহ আছে যিয়ে চাহ খাই ভাল পায়। অহ চাহটো কিছুমানে নিচা জাতীয় বস্তু বুলিও কয় কিন্তু তেনেকোৱা কবলৈ মানে ইমান নিচাজাতীয় বস্তু বুলি মই নাভাবো চাহক। কাৰণ মানুহে আমাৰ অসমত আপুনি জানেই চাগে আমাৰ অসমত ৰাতিপুৱা শুই উঠাৰ পৰা মানুহক চাহ লাগে। ৰাতিপুৱা খাই উঠি চাহ লাগে। দুপৰীয়া চাহ লাগে তাৰপিছত ৰাতি ভাত খোৱাৰ আগত বা সন্ধিয়া চাহ খাব লাগে। হয় চাহ বিশেষ কৈ মানুহে অ মানুহে আমাৰ অসমত দুই প্ৰকাৰৰ চাহ খায়। অ ধৰি লওক লাল চাহ আৰু গাখীৰ দিয়া চাহ মানে লাল লাল চাহটো অ লালচাহ লালচাহটো বনোৱাতো বহুত সহজ হয়। প্ৰথমতে আপুনি পানী গৰম কৰি দিব লাগিব হয় তাৰপিছত চাহপাত, চেনি দি দিলেই হ'ল। কিছুমানে আদা চা আদা বা কিবা তেনেকোৱা তেজপাত তেনেকোৱা দি খাই ভাল পায়। কিছুমানে সাধাৰণ ভাৱে নৰ্মেলি খাই দিয়ে আৰু মানে চেনী চাহপাত দি উতলাই খাই দিয়ে। তাৰপিছত আৰু যদি গাখীৰ আছ গাখীৰ চাহ খাবলে মন, তেতিয়াহ'লে গাখীৰত অকমান চাহপাত বেছিকে লাগে। চাহপাত বেছিকে দি কিনে তাতে গাখীৰ-চাখীৰ দি দিয়ে, লগতে চেনি। বা কিছুমানে আদা-চাদা দি তেনেকুৱা খাই ভাল পায়। আৰু বহুত কিছুমান মানুহে আজি-কালি মচলা চাহটো খাই ভাল পায়। মানে লাল চাহত কি মচলা-তচলা দি, অ চাহ চাহ বুলি ক'লে আমাৰ অসমত মানে বহুতো চাহ গছৰ উৎপাদন হয় মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আমাৰ অসমতে চাহ উৎপাদন হয়। হয়-হয় আৰু অসমৰ চাহ গো টেই পৃথিৱীতে বিখ্যাত। চাহ-চাহপাত অহ চাহপাত ৰুবলে মানে এঢলীয়া ওখ পানী নপৰা জেগা লাগে ঠাই ধৰি লওক অ ওখ ঠাইত চাহপাত বেছিকে ভাল হয়। মানে ধৰি লওক আপাৰ আচাম যিটো আমি উজনি অসম বুলি কওঁ। সেইপিনে বেছিকৈ চাহৰ খেতি বেছিকে হয় মানে আমাৰ যিটো নামনি অসমৰ তুলনাত উজনি অসমত বেছি চাহপাতৰ উৎপাদন হয়। আ-আমাৰ অসমত প্ৰথম যিটো চাহৰ কাৰখানা সেইটো যোৰহাট টেই হয় যোৰহাটতে স্থাপন কৰা হৈছিলে। উ চাহ অ চাহটো যিটো প্ৰচেছ কৰে, প্ৰচেচিঙৰ বহুতো বেলেগ বেলেগ প্ৰচেছ থাকে। সেইটো কাৰণে প্ৰথমতে হেৰি চাহপাত যিটো কুমলীয়া পাত চাহৰ সেইটো প-প্ৰথমতে ছিঙিব লাগে।
হয়।
আৰু চিঙি সেয়া বহুত প্ৰচেচিং আছে। প্ৰচেছিঙৰ ভিতৰত আপুনি সেইটো শুকুৱাব লাগিব। শুকুৱালে মানে ৰ'দত নুশুকুৱাই মানে ধৰি লওক ঠান-ঠাণ্ডা জাগাত ধৰি লওক বতাহৰ তলত শুকুৱাই প্ৰথমতে। শুকোৱাই তাৰপিছত আৰু বহুতো কিবা-কিবি প্ৰচেছিং আছে। তাৰপিছত ষ্টিম কৰে ষ্টিম কৰে বা ভাপত দিয়ে। তাৰপিছত কিছুমানে হাতেৰে মানে হাতে মোহাৰি দিয়ে। সেইটো মানে ধৰি লওক যিটো ঘৰুৱা ভাৱে উৎপাদন কৰে সেইটোত মানে হাতেৰে মোহাৰি দিয়ে। তাৰ পিছত আৰু বেলেগ বেলেগ প্ৰচেছ আছে। মেচিনটো কিছুমানে প্ৰচেছ কৰে। তাতে বহুতো কেমিকেল ইউজ হয় বুলি কোৱা শুনা পাওঁ বা মই আজিলৈ দেখা নাই কেনেকুৱা প্ৰচেছ হয়। তাৰ আৰু বেলেগ বেলেগ প্ৰচেছ আছে। চাহ প্ৰচেছ কৰোতে আৰু চাহ গছ যিটো হয় সেইটো মানে এটা হেৰি হয় গুল্ম প্ৰজাতিৰ গছ হয়। গুল্ম মানে চোপোহা প্ৰজাতিৰ মানে সেইটো ধৰি লওক সঘনে কলম দি থাকিব লাগে।
হয়।
অ কলম নিদিলে মানে সেইটো গছ বহুত ওখ পৰ্যন্ত হয় বুলি শুনিছো আৰু অ আৰু চাহ গছত বিশেষকে চাহ চাহ মানে হেৰি ঠাণ্ডা জাগা লাগে মানে চ ছাঁ পৰা জাগা লাগে। সেইকাৰণে চাহ গছৰ মাজে মাজে বহুতো ধৰণৰ মানে ওখ ওখ গছ-গছনি ৰোপন কৰি দিয়ে। যাতে সেই গছে ছা দিয়ে মানে চাহ গছক আৰু অ সেইটোক বহুতো হয় এক্সট্ৰাকে উৎপাদন হয় মানে এক্সট্ৰাকে উপাৰ্জন হয়। আমাৰ অসমত মানুহে অ মানে আৰ্থিকভাৱে বহুতো লাভ মানে সকাহ পায় চাহৰ খেতি কৰি।
উ।
উম, গোটেই পৃথিৱীৰ বজাৰত মানে আমাৰ অসমৰ চাহৰ মূল্য যিহেতু বহুত বেছি।
হয়।
গতিকে চাহ খেতি কৰি বহুতো টকা উপাৰ্জন কৰিব পৰা যায়।
হয় আমি সেইখিনি কথা চাহৰ বিষয়ে বহুত ভাল হৈছে মানে মই গম পালো কেইটামান কথা।
হয়-হয়, আপুনি অ মই যিহেতু আধা আধ অ' তাকেই, মই যিহেতু আধাহে জানো যিখিনি মই জানো সেইখিনি কলো আপোনাক। আপুনি যদি ইয়াৰ ইয়াৰ বাহিৰেও কিবা জানে চ' আপুনি পৰামৰ্শ শুনিবলৈ শুনিবলৈ ভাল
ঠিক আছে, ঠিক আছে। মই চেষ্টা কৰিছো যিমান খিনি মই জানো বা ক'বা সেইটো চেষ্টা কৰিছো। আহ চাহ বুলি ক'লে মানে আমাৰ অকল আহ খাৱাৰ বিষয়ে সেইটো আলোচনা নহয় মানে ছাহৰ পৰা আমি বহুতে মানে অ নিজৰ যিটো জীৱনত চলিবৰ থকাৰ কাৰণে ইনকাম ইনকাম লাগে ন? চাহৰ-চাহৰ পৰা আমি বহুত ইনকাম পায় যেনেকে মানে আমাৰ ওচৰতে মানে আপনি যে ক'লে মানে অসমতে মানে চাহটো বিখ্যাত মানে অসমৰ চাহটো মানে অ' একদম মা নে ৱৰ্ল্টতে মানে বিখ্যাত আৰু চব জাগাতে বিখ্যাত অসমৰ চাহ। চাহটো প্ৰথম মানে অসমতে হৈছি আৰু অসমতে আছে এতিয়াও মানে অসমতে বেছি চলে। অহ চাহৰ যিটো গছ চাহৰ যিটো বাগান গানটো আমি অসমত চব জাগাতে প্ৰায় দেখা পাওঁ। ওচৰতে আমাৰ ওচৰতে আমি দেখা পাই আছো চাহৰ বাগান ত' তাতে নাগ্ৰিজুলি, নাওকাটা এইফালে এ কোকৰাঝাৰ চাইডতো আছে। বা বহুত জাগাতে মানে অসমৰ জাগাতে আছে।
হয় হয়।
আমি বহুত মানে বহুতে নিজৰ জীৱনটো চলি যাব পাৰি আছে আহ কাৰণ মানে চাহৰ যিটো বাগানৰ যিটো চাহৰ চাহ গছৰ চাহ বাগানৰ গছৰ পৰা যিটো পাতটো আমি অ তাতে আনিব যাব লাগে। তাতে মানে বহুতে মানে হাজিৰা কৰ্ব কৰ্ব যায় তাত আৰু ডেইলি মানে তাতে হাজিৰা কৰ্ব যাওঁতে চাফা কৰাতে কিবা-কিবি কৰাতে মানে মুঠতে মানে দিনত সাত ছ, আঠছ, হাজাৰ টাকাটো পাই যায়। সেইদৰে মানে নিজৰ জীৱনতটো মানে চলি যাবা পাৰে মানে চলি এ লৈ যাবা পাৰে নিজৰ জীৱনটো। ঘৰ যিখিনি খৰচা এইটো ওলাই যায় আৰু এইখিনি লাভটো আৰু এইফালে আমাৰ নিজৰ মানে কোনবা কোনবা নি সম্পত্তিত মানে নিজৰ মাটিত মানে চাহ বাগান বনাই লয়, তেতিয়া
হয় হয়।
তেখেত তেখেতৰ লাভ হয় মানে আমাৰ আৰু বেলেগ দেশতো যায় চাহটো আমাৰ অসমতে থাক বেচি আৰু বেলেগ দেশতো যায়, এইটো বেচি কেনে আ বহুত লাভ পায় মানে লাভ কৰিব পাৰে আৰু বহুতে মানে চাহটো আহ এইটো মানে ঔষুধ চিষ্টেমত খাব লাগে মানে চাহটো। ঔষধ চিষ্টেমত খাব লাগে। পুৱাত একবাৰ বা ডো ডিপ্ৰীয়া একবাৰ বা গধূলি একবাৰ। মানে দিনত য'তে ত'তে টাইমত মানে খাব নেলাগে এইটো মোৰ মতে। সেইটো মানে ঔষোধ টোৰ দৰে খাব লাগে নিজৰ শৰীৰৰ কাৰণে বহুত ভাল বুলি মই ভাবো। যিহেতু মানে অসম শৰীৰৰ কাৰণে এইটো ঔষধ চিষ্টেম। মানে বহুত ভাল। কেতিয়াবা মূৰৰ বিষ থাক থাকিলে মানে নিজৰ মূৰৰ বিষটো গুচি যায় আৰু কেতিয়াবা গাটো বেয়া লাগিলে লাল চাহ বা গাখীৰৰ এ চাহপাতটো দি কিনে এইটো চাহ বনাই কেনে খালে মানে নিজৰ শৰীৰটো অলপ ভাল পায় আৰু। আহ এই ক্ষেত্ৰত মই কব বিচাৰিছো মানে চাহটো দুটা ভাগত খোৱা যায়। আমাৰ বৰ'টা কিছুমানে বহুতে মানে আ নিমখ দি কেনে খায় আৰু চাহটো। কিন্তু
হয়, হয়।
অসমীয়া বা কিছুমান বেলেগ আ মানুহ কেইটাই মানে চাহটো বেছি কে মানে আ চিনি দি কেনে মানে খায় চেনি দিয়ে আৰু ইয়াতে টো বহুতটা বিভাগ থাকে, বহুতটা ধৰণৰ থাকে। ধৰি লও লাল চাহ বা গাখীৰৰ চাহ। বা বেলেগ ধৰ মানে কিছুমানে নিমখ নেদা বা চেনি নেদা বিনা চেনি, বিনা নিমখ সেইদৰে খায় আৰু। কিছুমানে অনলি চা পাতো দে সেইদৰেও খায়। হয় এইখিনি মই আ দেখা পাই আছো আৰু এই খিনি মই কথা জানিব আহিছো মই মোৰ চকুৰ আগত দেখা পাই কিনে। আহ যিয়ে নহক মানে চাহটো মানে অ এখন দোকান বা হোটেল হ'লে মানে চাহটো লাগে, মিনিমাম চাহটো লাগে। এইটো কম্পালচৰী হয়। আ কাষ্টটমাৰ যেতিয়া নেকি মানে দোকানত যায় প্ৰথমতে মানে চাহটো খাই ভাল পায়। আ সেইটো ক্ষেত্ৰত ক'ব লাগিব মানে আ দো দোকানী বিলাকে মানে চাহ বেছি কিনিও নিজৰ যিখিনি খৰচা এইটো ওলাই ল'ব পাৰে আৰু নিজৰ জীৱনটো চলি লৈ যাব পাৰে। আৰু এতিয়া চচিয়েল মিডিয়াতো দেখা পাই আছো কিছুমান বহুত জেগাতে মানে এ সৰু সুৰা জাগাত তাতে মানে ষ্ট্ৰিট ষ্ট্ৰিট ফুড বুলি ক'ব লাগিব এইটো। তাতে দি কেনে চাহটো বেচি কেনে নিজৰ খৰচাটো ওলাই লৈ আছে। এইখিনিয়ে যিখিনি লাভ থাকে এইখিনি মই ক'লো আপোনাক। ঠিক আছে। আপোনাৰ লগত কথা পাতি কেনে বহুত ভাল লাগিল।
হয়, হয়, হয় ভাল লাগিলে বাৰু। অ ঠিক আছে বাৰু। আজিলৈ আজিলৈ ৰাখিছো, হয়।
অকে।